হেল্ল'।
হেল্ল'।
কি কৰিছা?
এনেই আছো তুমি?
এ ময়ো এনেই আছো শুৱা নাই এতিয়ালৈকে?
নাই শুৱা, টোপনীয়ে অহা নাই গৰম লাগিছে।
আহা গম লাগিছে নেকি?
তাকে গাটো ধুই আহোঁ নিকি ভাবিছো।
হেই ইমান ৰাতি এটা বাজিলে।
এই মোৰ প্ৰব্লেম নাই মই গা ধুই দিব পাৰোঁ।
কি কোৱা?
অ মই যেতিয়াই তেতিয়াই গা ধুই দিওঁ।
ঠিকে আছে তেন্তে তোমাৰেই ভাল যেতিয়া তেতিয়া গা ধুব পাৰা। সেই নোৱাৰো বেমাৰী মানুহ ক'ত পাৰিব?
ইমান সোনকালে বেমাৰ হয় নে?
অ এতিয়াতো মোক হস্পিতাললে নিব লাগিব এডমিট কৰিবগৈ লাগিব ডাইৰেক্ট।
উম ত গৰম পানী দি ধোঁৱা।
হয় ৰাতি খাম মোক এতিয়া কোনে গৰম পানী দি কৈ দিব? এতিটো কৰিব আমাক গম পানী দি দলে এনেই। গৰম তাৰপা মোৰ ছালটো কি অৱস্থা হ'ব?
হয় বাৰু।
অ কিছুমানে ধুুৱে কিন্তু দেই, গম পানী দি। তেকে উতলা গৰম পানী ধুৱেক কিছুমানে। মানে গৰম পানী মিলাই।
মই গৰম পানী দি ধুই বেয়া পাওঁ। মই তোমাৰ ঠাণ্ডা দিনতো মানে মই ঠাণ্ডা পানী দিয়ে ধু।
মই ঠাণ্ডা দিনত নোৱাৰো দেই ধুবলৈ, ঠাণ্ডা পানী দি ইয়াই গৰম পানীয়ে লাকিব মোক। ঠাণ্ডা পানী নোৱাৰোঁ মই
মই গৰম পানী দি নুধো দেই মই বেয়া লাগে গৰম পানী দি।
নাই নাই মোৰ ঠাণ্ডা দিনো নহ'ব বেই একদম নহ'ব
গ গৰম পানী দি ধুলে বেয়া স্কিনটো মানে তোমাৰ বেয়া হৈ যায় ড্ৰাই হৈ যায়
সেইটো হয় কিন্তু মই যে সহ্য কৰিব নোৱাৰো মোক হস্পিতেল নিব নি পেলাই এডমিট কৰা লাগিব সেইদিনাখনি
হয় বাৰু বেমাৰ হয় যদি নালাগে কৰিবলৈ কাৰণ কেলেনো এনে এনে বেমাৰ মাতি লব লাগে হয় নে নাই
সেইটোৱে মই
গাটো ধুই আহা মই এতিয়াই গাটো ধুই আহিব পাৰিম
হেই মই নোৱাৰো দেই মই দছমাহ মান ভাবিব লাগিব তাৰ পিছতো নোৱাৰো মই অ সঁচাকে
সেইটোয়ে বাৰু কিন্তু জানা এতিয়া গৰম দি আছে নহয় কিন্তু ৰাতি ঠাণ্ডা দিয়ে
অ এতিয়া কিন্তু ঠাণ্ডা তুমি এতিয়া গাটো ধুই চোৱাাৈ যোৱাচোন বে ঠাণ্ডা লাগ কিন্তু তোমাৰ
ঠাণ্ডা লাগিব বাৰু অলপ অলপ সেইটোৱে ক্লাইমেটটো যেতিয়া তেতিয়া চেঞ্জ।
অ এইটো এইটো কিন্তু আমিতো অলপ হেৰিয়ে কিন্তু এতিয়া বৰফত থকা মানুহবোৰ কেনেকুৱা চাগে
সেইটোয়ে সেইটো হয় বাৰু এতিয়া ঘপকে এতিয়া ৰ'দ দি আছে নহয়
উম চাইছো মানে দেখিছো সোমাই সোমাই চা বৰষুণ দিয়ে একেবাৰে কি চাবা
অ সেইটো হয় মাজতে টাউন যাওঁতে ৰ'দ আৰু বৰষুণ দুটা দিছে। একেলগে তোমাৰ ৰ'দো দিছে একেলগে বৰষুণো দিছে আমি স্কুটিত আমি স্কুটিত তিনিটা গৈ আছো অহা ৰ'দ দি আছে পুৰা ৰ'দ গৰম লাগিছে গৰম লাগিছে গৈ আছো একদম দুই তিনিটিপাত বৰষুণ দি কেনেকে পুৰা বৰষুণ দিয় একদম বৰষুণে বৰষুণ হৈ গৈছে অ ৰ'দো দি আছে আমি দোকানৰ মাজত ল পেছুৱে
সেইত তেৰি জমনি
এতিয়া ধৰা তুমি কৰ'বাত যাম বুলি ভাবিছা যাম বুলি আগত তুমি এইটোও চাব নোৱাৰা ৱেডাৰো চাব নোৱাৰা ৱেডাৰ চালেও তোমাৰ লাভ নাই ৱেদাৰ এ অ ৰ'দ দিব বুলি কয় কিন্তু সেইদিনা বৰষুণ দি থাকে ৰে
অ ত আৰু চাবাচোন ৱেডাৰৰ হে মেজজ আহে ন তাত দেখুৱাই আজি বৰষুণ দিব বা হেৰি আহিব না ডাইৰেক্ট বৰষুণে দি দিয়ে গৈ কেতিয়াবা টকাটীয়া ৰ দি দিয়া য'ততো ওলাব নোৱাৰো একে
এ বহুত অশান্তি কৰিছে এইকেইদিন বতৰটোোৱে ওলাই যাবও পৰা নাই
ৱেডাৰত মানে তুমি ৱেডাৰ বিশ্বাসে কৰিব নোৱাৰা কোন সময়ত কি আহি যায়
আজিয়ে বৰষুণ এতিয়া ধৰা মই টাউন গৈ আছিলো হা তোমাৰ সন্ধিয়া সময়ত টাউন গৈছিলো, টাউন যাওঁতে স্কুটাৰ কি ছৰি বাইকত গৈছিলো বাই ক'ত গৈ আছো, গৈ আছো, গৈ আছো, গৈ আছো, গৈ আছো, ঘপকে দুই, তিনি টোপাল বৰষুণ দিছে, তাৰপাছত আকৌ বৰষুণ নাইকিয়া।
কোনটো সময়ত?
উম, তোমাৰ পাঁচটা মানত হ'ব চাগে
পাঁচটা মানত ন আজিকালি এনো বতৰটো কি হৈছে চাবা, আৰু চাবাচোন তুমি এতিয়া তোমাৰ পাকিস্তানতো হেৰি হৈছে ন, ধুমুহা বতাহ আহিছে। তাৰপাছত ফিলিপিন্ছ নে ক'ত যে তোমাৰ হেৰি ছুনামি আহিছে
অ- অ এই তোমাৰ ভূমিকম্পৰ হয়নে গোটেই মাটি- চাতি শিলি গৈছে, সাগৰৰ পানী, উপঙি আহিছে পুৰা
আৰু বেছিভাগ তোমাৰ সাগৰৰ জেগাত বেছি তোমাৰ ভূমিকম্প, ছুনামি বেছিয়ে আৰু ভূমিকম্পটো অকণমান বেছি হয়।
উম -উম এবাৰ ফিলিপিনছত হৈছে।
এইবাৰ ফিলিপিনছত হৈছে, অ যোৱাবাৰ ক'ত হৈছে জাপানত হৈছে হৈছিলে নেকি আৰু চাবাচোন এতিয়া তোমাৰ চাইছোঁ হা মোবাইলত অ তোমাৰ কোনোবা এটা জেগাত অ ফ্ৰৰেনৰ জেগাত এই যে ডাৱৰৰ ছুনামী আহে যে
ডাৱৰ, অ ডাৱৰ ফাটি কিনে যে বৰষুণ পৰে
নাজানো কিন্তু মানে যে ডাৱৰৰ ছুনামী আহে মানে সেইটো তোমাৰ সাগৰৰ নহয় কিন্তু ডাৱৰৰ ছুনামী এটা আহে পুৰা মানে এনেকে কোলা হৈ আহে। তেনেকুৱা এটা ছুনামীটো, কি ছুনামী মই নাজানো দেই তোমাৰ প্ৰথমবাৰ দেখিছোঁ, সেইদিনা মোবাইলত
এ ডাৱৰৰ মানে তোমাৰ এই ডাৱৰত যে বৰষুণবোৰ যে থাকে যে
অ
গোটেইখিনি একেবাৰতে পৰি যায়, এনেই ইয়াত ধৰা লাহে -লাহে পৰে অলপ- অলপকে
মানে তেতিয়া একেবাৰতে পৰি যায়
এটা জেগাতে তেতিয়া সেই তাতে বানপানী হৈ যায়, লগালগ বানপানী হৈ যায়।
কি কোৱা?
হয় ইটো বহুত বেয়া।
সেইটো বৰষুণ বহুত বেয়া ন? এই এনেকে কিন- কিনাই, কিন -কিনাই থাকিলেই ভাল আৰু যে তোমাক শীতল বৰষুণনো আহে
অঁ মজা লাগে বয়স
উম বৰফ টিং ফুটা হৈ যায়গৈ বৰফ বাদ দিয়া টিং পোতা হৈছে
হয় বাৰু আমি ন যেতিয়া সৰু আছিলো সৰুতে তোমাৰ বৰফবোৰ গোটাই গোটাই এৰ গিলাচত ভৰাই কিনি খাই থাকো আমি
কি কোৱা ভাল লাগে জানো ভাল লাগে বাৰু কিন্তু কিবা হে টেষ্টতো কৰিছো চুবই নোৱাৰি
চুবই নোৱাৰি কিন্তু এইবিলাক খাব নালাগে জানা
কিয় বেয়া
অঁ অঁ লেতেৰা বৰফবোৰ
কেনেকৈ ওপৰ পৰাহে পোৱা লেতেৰা কেনেকৈ পৰিব
এতিয়া চোৱা বতাহ বতাহতো তোমাৰ ধূলি চুলিবোৰ উৰি ফুৰে হয় নে নাই
আঁ
বতাহত উৰি ফুৰোতে সেইটোতো ওপৰৰ পৰাই আহে বতাহ চতাহ লাগি কিনে সেইটো লেতেৰা হৈ আহে আৰু
আচ্ছা আচ্ছা সেইটোয়ে কথা নেকি আৰু যে চাবাচোন তোমাৰ বেছি ব শিলৰ বৰষুণ হয় বহাগৰ টাইমত
উম বহাগৰ টায়মত
আমাৰ ইয়াতে হয় নেকি নাজানো
জানো গম নাপাওঁ ভাল লাগে ন
ভাল লাগে মই এবাৰ তোমাৰ ক'ৰবালৈ গৈছিলো দেই নগাঁও চাইড গৈছিলো নেকি কি এনেকুৱা বহাগত টাইম মতে
উম
কেনে ধুমুহা আহিছে শিলৰ বৰষুণ কেনেকুৱা অৱস্থা গছ -গছনি পুৰা ভাঙি অৱস্থা নাই ৰাস্তাত
সেৰা একদম আন্ধাৰ হৈ যায় ন
এই ভাই পুৰাণ মানে তুমি এতিয়া তোমাৰ ৰ'দ দি আছে নহয়
উম
নটা বজাতে পুৰা আন্ধাৰ হৈ পেলাই মানে তুমি গমেই নাপাবা যে কেইটা বাজিছে
ঘপকৈ আন্ধাৰ হৈ যে মানে তোমাৰ তাৰপিছত গমেই নাপাই যে এইটো দিনে হৈছে নে ৰাতিয়ে হৈছে বেয়া বাৰু এনেকৈ ধৰা বানপানী হৈ যায় য'ত তত
সেইটোতো সেইটোৱে আৰু তোমাৰ চাবচোন এনেকুৱা যদি খালী ফিল্ডত থকা ন ঢেৰেকনি মাৰাৰ সময়ত
অঁ মই ওঁ ওলাই আৰু তেতিয়া
শীতালৰ চেচ আৰু সেইটো মানুহৰ
মৰি যায় কি অ কিছুমান বাচি যায় দেই যোনবিলাক বাচি যায় ধৰা সেইবোৰৰ গাত তোম তোমাৰ স্কাৰ থাকি যায় আৰু দাগ থাকি যায় গাত
বাছে জানো কি কোৱা
বহুত কমেই বাছে কিন্তু বাছে
বাচিলে একো ইফেক্ট নহয় নেকি মানে পগলা চগলা হৈ নাযায় নেকি
পগলা চগলা নহয় বাৰু কাৰণ বিজুলীহে লাগিছে কাৰেণ্টহে লাগিছে ন সেইবোৰ একো নহয় কিন্তু গাত ধৰা জ্বলি যোৱাৰ নিচিনা চিন হৈ যায় চিন বহি যায়
গাত পুৰা ন আৰু আৰু চাবাচোন এ তোমাৰ বিজুলীটো বিজুলী এই যে লাইটৰ যে এই বিলাক যে ভল্টেজ বিলাক যে ডাঙৰ ডাঙৰ টাৰ টৰাজবমাৰ যে ফুটিলে মানুহ কি গুৰা বনি যায় নেকি ত বিজুলী পৰিলেও গুৰা নব বনে ন কিন্তু এইবিলাকক চপকাৰ মানে পৰিলে কিন্তু গু গুৰা বনি যায় ন
একদম ৰে ভয়ে লাগে বিজুলীলে
বিজুলিলে টো ভয় টো লাগে কি গছৰ ডালত থাকিলে বা ঘৰৰ ভিতৰত থাকিলে নপৰে নেকি
গছৰ তলত থাকিলে পৰে নেকি এইটো গম নাপাওঁ কিন্তু ঘৰ ভিতৰত থাকিলে নপৰে ঘৰৰ ভিতৰত ঘৰৰ ভিতৰত টিং চিং থাকে ন টিঙত পৰিলে ধৰা গাতলে নাহে আৰু
কিন্তু হ'লেও টিং চিঙত যদি পৰে সেইটো টিঙত ভাঙি চিন্তি হেৰি হৈ যাব লাগিব গোটেই দেখোন তিনিখন গাতে আহি পৰিব
অ টিঙখন গাত পৰি যাব কিন্তু ধৰা বিজুলীটো একো নহয় আৰু বিজুলী ঘপকে পৰি কিনে এই টিঙত নপৰেও কাৰণ এ যিটো মানে মাটিৰ লগত লিংক হৈ থাকে সেই তেতিয়াহে পৰে
অ মানে ডাইৰেক্ট মাটিৰ লগত লিংক থকাটো পৰি মানে
অ ঘৰে চৰে নপৰে এতিয়া তুমি এ লোহা এডাল যদি পুতি থোৱা লোহা দালত পৰি যাব পাৰে
আচ্ছা মানে ডাইৰেক্ট হেৰিতহে পৰেগই মানে তোমাৰ ঘৰে চৰে নপৰে নপৰে ন আৰু যে তোমাৰ হেৰি এইবিলাক অ বিজুলী ঢেৰেকনি বা এ ধুমুহাৰ কাৰণে যে আই চি চি ঘৰ ভাল হয় ন
অ আৰ চি চি ঘৰ ভাল কিন্তু আৰ চি চি ঘৰ তোমাৰ ভূমিকম্পৰ
অ আকৌ আৰ চি চি ঘৰ ভূমিকম্পৰ কাৰণে বেয়া
ভূমিকম্প যদি আহি যায় গোটেই ঘৰটো ভাঙি গাত পৰি যোৱা চান্স থাকে লাগিলে তুমি ওপৰত থাকা লাগিলে তলত থাকা মৰিবাই
যদি বহুত মজবুত কে বনাও ঘৰটো তেতিয়া একোতো নকৰে ন কিন্তু মানে মই যিমান ভয় টো লাগে বাও কিন্তু যিমান চাবচোন মানে ধুমুহা চুমুহা আহিলেনো আৰ চি চি ঘৰত ইমান ভয় নাই
উম, ধুমূহা চোমূহা আহিলে ভয় নাই আৰু বানপানী হ'লেও ভয় নাই ক'ব গ'লে, বানপানীটো তলেদি গৈ থাকা তোমালোকে ওপৰত থাকা।
সেইটোৱে আৰু আজি বহুত ভাল কিছুমান ক্ষেত্ৰত লৈ পেলাই। আৰু চাংঘ বিলাক যে
অঁ।
বৰ ভাল কিন্তু দেই।
চাংঘৰো ভাল বাৰু চাংঘৰত থাকি ভাল লাগে জানা।
অঁ, মই থাকিছো ভাল লাগে থাকি।
আমাৰ ইয়াত বানপানী নহয় আমি ওখ জেগাত আছো যে, এতিয়া আমাৰ ওচৰত নদীও নাই ভালকে ধৰা সেই তা আৰু তাপৰা ইয়ালে পানী আহিবলৈও নোৱাৰে।
আমাৰ পিনে হয়।
তোমালোকৰ পিনে বানপানী হয় নেকি।
আমাৰ এই দলংখন পাৰ যে হল হ'বা সেইপিনে বানপানী পুৰা হয়।
অঁ সেই ৰাস্তাটো ডুবি যায় ন।
পুৰা ৰাস্তাটো এই যে আৰ চি চি ঘৰতে দেখিচা এই স্পীডব্ৰেকাৰ টো ওচৰত।
উম।
এইটো যে সেইখিনি যে গেটখনলৈকে মানে তোমাৰ পানী হৈ যায় বহুত।
তুমি শশানখনৰ কথা কৈছা, শশানখনৰ ওচৰত গোটেই ৰাস্তটো ডুবি যায়।
সেইখনতো সেই কণে তোমাৰ যে এইপিনে তোমাৰ মানুহৰ গাঁও আছে ন আৰু এখন। সেইপিনেতো পানী পুৰা ভৰ হৈয়ে মানুহৰ ঘৰত সোমাইয়ে, আকৌ দলঙৰ চিধা চিধি
উম।
সেইপিনেটো তুমি চাবা আৰু মানুহৰ এই যে আৰ চি চি ঘৰ এটা নাই তোমাৰ হেৰি এটো স্পীড ব্ৰে ৰটো ওচৰত
অঁ।
সেইপিনেটো পুৰা মানে গোটেই গেটখন মানে তোমাৰ পানীয়ে ঢাকিয়ে দিয়ে, আধাখিনি। আমাৰ এইপিনে, আমাৰ এপিনে নহয়, কিন্তু দলংখনৰ এইটো চাইডে পুৰা হয় পানী, বহুত পানী
আমাৰ মই বানপানী পোৱাই নাই এতিয়ালৈকে, বানপানী ধৰা আমাৰ ইয়াত নহয়ে ক'ব গ'লে।
আমাৰ ইয়াত আহিবা মই মাতিম ৰ'বা চাবলৈ, অঁ মাছ বহুত পাবা, বহুত মাছ পাবা এই বহুত মাছ
বানপানী হ'লে ক'বা এইবাৰ মাছ ধৰিব যাম, আমি পুৰা জাঠি জাল চব লৈ যাম, জাকৈ তাকৈ।
অঁ আহিবা মই মাতি দিম ৰবা মই বাৰু তেনেকে যোৱা নহয় দেই যাব নিদিয়ে ন বানপানী হয় ন তাত।
আমাৰ লগত ওলাবা, ইয়ে ৰাম, হ'ব বাৰু একো নাই আমিয়ে যাম। আমি
নাই মই লৈ যাব পাৰো, মানে ৰাস্তাৰ কিনাৰত হয় ন। এ মাছ চাছ পাই যাবা ধুনীয়াকে আৰামছে, পাইতো বহুতে।
অকে, হ'ব বাৰু দিয়া ন।
ঠিক আছে, দিয়া কাইলৈও মই ফোন কৰিম হা ওলাবা তুমি হেৰিলৈ। মাছ মায়ে বুলি মত ফোন মাৰিম।
অ'কে অ'কে উম, পানী হ'লে ফোন কৰিবা মোক।
অ' ঠিক আছে আৰু কাইলৈ ওলাবা টাউনৰ পৰা পৰা আহিম বতৰটো চাই ল'ম দোইতায়। অ', ঠিক আছে দিয়া বাই গুড নাইট অ', আবেলি কৈম ঠিক আছে, বাই বাই গুড নাইট।